কি কৰি কি কৰি আছা।
এনে বহি আছিলো ৰ'বা কিনো কৰিম আৰু।
ভাত খালা?
নাই খোৱা বনাই আছে দেৰি হয় ন আমাৰ খাওঁতে অকমান।
উম, হয় নেকি?
উম, তুমি খালা নে নাই?
নাই। মই খোৱা নাই মাহঁতে খাই আছে কিন্তু মই এতিয়া খোৱা নাই মোৰ খাবলৈ মন নাই এতিয়া সেইকাৰণে।
অ', হয় নেকি?
পিছে কি কৰি আছা এতিয়া তুমি।
এনে বহিয়ে আছিলো ৰ'বা একো কাম বন নাই, কোৱাচোন
অ' মানে তোমাৰ লগত এনে আজি মানে নদী খনৰ বিহুত এনে কথা পাতিম বুলি ভাবিছিলো আৰু।
অ, সেইকাৰণে ইমান ৰাতি ফোন মাৰিলা তাকে ভাবো আৰু ইমান ৰাতি ফোন মাৰিলা যে আজি।
উম।
উম, কোৱা পিছে কি কথা পাতিম বুলি ভাবিছা।
এতিয়া চোৱা হা মানে আজিকালি এনেকুৱা যে নদী বিলাকৰ যে আজিকালি বহুত মানে নদী সংগ্ৰহ যে হৈছে তোমাৰ মানে য'তে যতে যাব জোথৰ পেলাই থৈ নদীবিলাকত। মানে বহুতো মানে জাবৰ জোথৰ বা কল কাৰখানাৰ পৰা ওলোৱা ধুৱা বিলাক অ' তোমাৰ মানে নদী বিলাকতে ধুই ন যাৰ কাৰণে সব এইটো নদীৰ পানীয়ে মানে জীৱ জন্তু খাই যাৰ কাৰণে তেওঁলোকৰ মৃত্যু হৈ যায় হয় নে নহয় কোৱা। নিজে
তে সেইটোয়েতো ৰ'বা আজি বুলে কি ক'বা ক'বাৰ এঠাইত মানে ধৰা এনেকুৱা হৈছে আমি ফুৰিব গলেও কিবা মনতো বেয়াই লাগি যায়চোন এনেকৈ নদী বিলাক ইমান লেতেৰা হৈ থাকে। ফুৰিবলৈ যাওঁ কিন্তু এনেকুৱা নদী বিলাক ইমান লেতেৰা হৈ থাকে ফুৰাটোৰ লগত একো সেই নহয় দিয়াচোন একো মানে জড়িত হৈ নাথাকে কিন্তু নিজৰে এটা চাই পেলাই বেয়া লাগে দিয়াচোন যে আমাৰ এতিয়া ইমান মানে আমাৰ এতিয়া প্ৰকৃতিতো ইমান ধুনীয়া আমাক এনেকুৱা কিমান বস্তু দিছে প্ৰকৃতি গছ গছনি যদি এতিয়া আমি সেইবোৰ ভালকে নাৰাখো তে আমি মানে আমাক মানুহ বুলি ক'বলৈয়ে নিজকে লাজ লগা হৈছে।
একদম ঠিক আছে তুমি চোৱানা নলা নৰ্মদা বিলাক কেনেকুৱা মানে কেনেকুৱা তাতে যাবৰ-যথৰ পেলাই দেই, চোৱা যাবৰ-যথৰ মানে দুৰ্গন্ধ যিটো আমাৰ কাৰণে বহুত স্বাস্থ্যৰ কাৰণে বেয়া হয় ন, বা আমাৰ কাৰণে বা জীৱ জন্তু কাৰণে গছ গছনিৰ কাৰণেওতো হয় ন' সেই গছ গছনি আমাক অক্সিজেন গেছ দিয়ে। উম
সেইটোয়ে আৰু টো তুমি চাবা যে এনেকুৱা নদী-চদীৰ ওচৰতে মানে এইবিলাক যে মানে আমাৰ যে ঘৰৰ-চৰৰ পৰা এইবিলাক গাড়ী বিলাক আহি পেলাই লেতেৰা বিলাক ওলাই লৈ যায়, ই বেছি বেছি ভাগ নদীবিলাকৰ ওচৰতে পেলাইচে। কিন্তু মই ভাবো যে এনেকুৱা নদীবিলাকৰ ওচৰত কিয় পেলাব লাগে বা সেই খোলা জাগা থাকে কিছুমান যত একদম মানে মানুহ চানুহ নাথাকে। ধৰা সেনেকুৱা জাগাত জাবৰ বোৰ পেলাব লাগে কিন্তু তে আমাৰ এই নদী বিলাকৰ পেলাব তাৰ পৰা জাবৰ জোথৰ বোৰ কোনোবাই কিবা কৰি পেলাই নদীত লাট মাৰি পেলাই দিব, কিবা কৰি দিব, সেনেকেটো লেতেৰা হৈ থাকে, মানুহ বিলাকে নিজে পেলাই পেলাই এনেকে লেতেৰা কৰি
একদম ঠিকেই কৈছা তুমি, বিশেষকৈ গুৱাহাটীতো ক'বই নালাগিব। বাপ ৰে বাপ গুৱাহাটীৰে বেছি এনেকুৱা মানে পৰিৱেশ বিলাক।
তাকেতো আমি এতিয়া আমি নিজৰ ইমান ইমান ধুনীয়া খন প্ৰকৃতি পাইছো আমি ইয়াক ভালকে ৰাখিব ৰাখিব লাগে কিন্তু নাই মানুহ বিলাকে এতিয়া বেলেগক কি বেলেগতো কোনো আইন মানুহবিলাকে কৰি আছো আমি যিহেতু মানুহ যে একদম শ্ৰেষ্ঠ হয়। জীৱৰ ভিতৰত ত' আমি যদি ভালকে নিজৰ সেইবিলাক নাৰাখো জাগা বিলাক নাৰাখো আমাৰ এতিয়া বেমাৰ আজাৰ কিয় হৈ আছে? ইমান সেইবিলাকৰ কাৰণে হৈ আছে।
হয়, এতিয়া তুমি নিজে চোৱা গাঁওৰ ফালৰ মানুহ বিলাক ইমান ভাল মানে ইমান স্বাস্থ্য বিলাক ভাল আৰু এইপিনে চাবা চহৰবিলাকৰ স্বাস্থ্যবিলাক খালী বেমাৰ আজাৰতে হৈ থাকে বা স্বাস্থ্যবিলাক বহুত বেয়া হৈ থাকে। কাৰণ সেইয এ কাৰণে যে আমি য'তে ত'তে জাবৰ পেলাই দিওঁ বা নদীত পেলাই দিওঁ বা আৰু ইমান গছ-গছনিবলাক তাতো গাঁৱত ইমান ধুনীয়া প্ৰাকৃতিক দেখা পাওঁ বা ইমান য'তে ত'তে অগ গছ-গছনি এতিয়া তেতিয়াৰ পৰা তোমাৰ নাই, গছ-গছনি নাই, কাৰণ ইমান ডাঙৰ ডাঙৰ অট্টালিকা বনাবৰ কাৰণে যথ ততে গছবিলাক কাটিলে। যাৰ কাৰণে আমাৰ মানে বনাঞ্চল ধ্বংস আৰু পানী প্ৰদূষিত হয় ন সেইটো কাৰণেও।
ত এতিয়া চাবা এতিয়া ধৰা বেছিভাগ কল কাৰখানা বিলাক সেইবিলাকো এতিয়া নদীবলাকৰ ওচৰতে পে-বনাই মানে তাৰ পিছত তাৰে যিমান সেই আৱৰ্জনা আছে বা অলাগতিয়াল পদাৰ্থ আছে সেইবিলাক গোটেই বিলাক নদীত এনেকে পেলাই দিয়ে কিন্তু তুমি ভাবাচোন সেই কল কাৰখানাত কিমান বিষাক্ত বিষা ত' দ্ৰব্য বনোৱা হয় সেইবিলাক যদি এতিয়া নদীত পেলোৱা হয় তে তাৰে কিমান আছে মাছ কাছ কিমান জীৱ জন্তু থাকে এনে জলজৰ পৰা সেই পা-প্ৰাণী বিলাক থাকে সেইবিলাকেতো সেইবিলাক খাই পেলাই বা সেইবিলাক সেহৰ কাৰণে মানে মানে প্ৰদূষণ বাবে এইবিলাকো মৰি যায় ন' ত' এতিয়া আমি এইটো সেইটো ভাবিব লাগে মানুহ বিলাক যে আমি কিবা এটা ব্যৱস্থা কৰিব লাগে আৰু মানে আমি নোৱাৰো দেচোন এইটো চৰকাৰে লাগে কাৰণ এইটো দায়িত্বটো চৰকাৰৰ হয় আমি যদি এতিয়া আমি আৰু আমি এজন দুজনকৈ লগ হৈ কেনে ধৰা আজি মই কৰিলো আজি কৰা, এনেকে যদি আমি আকৌ দুজন লগ লগা, আকৌ দুজন দুজনকে যদি আমি এতিয়া এজন এজন যদি লগ লাগি যাও তেতিয়াহে হ'ব আমিতো মানুহ খিনিয়ে বুজি নাপাও।
নাই নাই চৰকাৰে বহুত মানে প্ৰচেষ্টা মানে কৰি আছে যে বিভিন্ন নদীৰ সুৰক্ষি কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা ৰাষ্ট্ৰীয় নদী সংগ্ৰহণ পৰিকল্পনাৰ দৰে মানে পদক্ষেপ গ্ৰহণ ৰুপোণ কৰা হৈছে। কিন্তু কি জানানে অ সি কয় চৰকাৰেটো আমাৰ মানে চৰকাৰেটো সুৰক্ষিত কৰিব দেশ সংগনৰ উপিত কৰিব কাৰণে বহুত মানে কষ্ট কৰিয়ে আছে কিন্তু এনেকুৱা যে মানে মানুহ বিলাকে কথা নুশুনে কি কৰিব চৰকাৰে চৰকাৰতো বহুত আইন দিছে কিন্তু মানুহ বিলাকে কথা নুশুনে যে।
সেইটোয়ে এতিয়া হৈছে সেইকাৰণেতো এতিয়াতো চৰকাৰে আহি পেলাই এজন এজন মানুহৰ পিছে পিছে গৈ পেলাই চাই থাকিব নোৱাৰে কোনে ক'ত লেতেৰা পেলাইছে কোনে ক'ত কি কৰিছে তই এতিয়া আমি মানুহখিনিয়ে নিজে বুজিব লাগে কাৰণ এইটোতো আমি নিজৰ ভালৰ কাৰণে কৰি আছো ধৰা যদি আমাৰ ধৰা মোৰে ঘৰৰ ওচৰত এটা নদী আছে মই যদি সদায় তাতে মোৰ আমাৰ ঘৰৰ আৱৰ্জনা গোটেই অলাগত তিয়াল পদাৰ্থ গোটেইবিলাক যদি তাতে পেলাই থাকো এদিন নহয় এদিনটো তাতে পানী বিলাক গোন্ধাব লেতেৰা গোন্ধ অহা সেই হ'ব তেতিয়া আমাৰে বেমাৰ হ'ব আমাৰ ঘৰৰ মানুহখিনিৰ
বা যোনটো মানে বিষাক্ত পানী বা ৰাসায়নিক পদাৰ্থ উঠায় মানে সেইটোৰ ফলত পানী বিষাক্ত হয় ন আৰু যাৰ ফলত সেই পানী বিলাকে জীৱ জন্তু খাই বা চৰাই ছিল গোটেই এইবিলাক পানী খায় বা মাছ পানী পি থাকে ত সিহঁতৰো মানে মৃত্য হবই ন
এ সেইটো এতিয়া চাবা আৰু ধৰা আমি যে নদী বিলাকত প্লাষ্টিক বিলাক পেলাই থাকো প্লাষ্টিক বিলাক খালে এই কি বুলি কয় মাছ কাছ এইবিলাকে যদি খাই পেলাই সিহঁতে মৃত্যুৰ মুখত পৰে আৰু চাবা এতিয়া কিছু মাছ কিছুমান এটা মানুহ আছে যে অকল তেওঁলোকে মাছমৰীয়াবিলাক ধৰা অ অকল মাছ বেচি পেলাই নিজৰ জীৱিকা নিৰ্বাহ কৰি থাকে দিয়াচোন ত' এনেকে যদি লেতেৰাবোৰৰ কাৰণে মাছ বিলাক মৰি থাকে তেওঁলোকেনো কি কৰি পেলে নিজৰ জীৱনটো চলাব কি কৰি পেলাই নিজৰ ঘৰ চলাব কাৰণ তেওঁলোকৰো এটাই জীৱিকা ন মাছ মৰা ত সিহঁতে যদি মাছ মাৰি পেলাই এনেকে বজাৰত বিক্ৰী কৰিব নোৱাৰে নিজৰ পইচা মানিব নোৱাৰে তেওঁলোকেতো চলিব নোৱাৰিব
একদম ঠিক এতিয়া পানীৰ মানে সংৰক্ষণ কাৰণে আমাৰ মানুহ বিলাকৰো মানে কষ্টছে জীৱ জন্তু বিলাকৰ কষ্ট আছে আৰু মাছমৰীয়াসকলৰ যোনটো জীৱিকা তেওঁলোকৰ কাৰণে বহুত মানে দিগদাৰ হৈ আছে ন সেই কাৰণে আমি মানে কি কয় য'তে ততে যাবৰ পেলাব নালাগে মানে কি কয় প্লাষ্টিক বিলাক আমি য'তে ত'তে পেলাব নালাগে আমি মানে ভালকে মানে মানে ভালকে ক'ত বা ভাল জেগাত থৈ দিব লাগে কিন্তু আমি য'তে যতে এনেকুৱা মানে মানে প্লাষ্টিক বিলাক পেলাব নালাগে এতিয়া তুমি নিজে চোৱা দীপৰ বিল বা মাজুলী বা ব্ৰহ্মপুত্ৰ এইবিলাক যিবিলাক আজিকাল কেনেকুৱা হৈ গৈছে তুমি দীপৰ বিলাকে চাবা ইমান গছ গছন বিলাক কাটিছে ব্ৰহ্মপুত্ৰত ইমান জাবৰ যোতৰ পেলাইছে যাৰ কাৰণে মানে ব্ৰহ্মপুত্ৰত পানীয়ে নাইকিয়া হৈ গৈছে ি
সেইটো আৰু এইবিলাকৰ লগতে তুমি ভাবাচোন আমাৰ গংগা নদীখন কিমান এখন পবিত্ৰ নদীখন তাত মানে ইমান পবিত্ৰ হোৱাৰ পিছতো তাত কিমান লেতেৰা তে সেইখনকে যদি আমাৰ ইমান পবিত্ৰ নদী এখনক লেতেৰা কৰিব পাৰিছে মানুহ বিলাকে তেয়া এইবিলাক তো মানুহ বিলাকৰ কাৰণে একো নহয় বুলিয়ে ক'ব ন পাৰি মানে ক'ব গ'লে এইকেইখন তেওঁলোকৰ একোৱে নহয় তেওঁলোকৰ একো মূল্যয়ে নাই সেইবিলাকৰ
হয় এক্দম ঠিক হৈছে তাৰপা তোমাৰ নলা নৰ্মদা বা অপৰিষ্কাৰ পানী আৰু প্লাষ্টিকৰ জা নদী মিহলি হয় আৰু যাৰ কাৰণে মানে অ মানে পানী সংৰক্ষণ হয় মানে সেইকাৰণে আমি মানে নলা নৰ্মদা বিলাকো চাবাচোন আজিকালি ইমান মানে তাতে ইমান লেতেৰা বস্তু বস্তু বিলাক পেলাই সিনি ইমান গোন্ধক দিয়া হৈছে যাৰ কাৰণে মানে মানুহ বিলাকৰ বহুতো বেমাৰ হৈছে তোমাৰ মেলেৰিয়া হৈছে এনেকুৱা পতো বা মেলেৰিয়া বা জণ্ডিছ বা ডায়েৰিয়া এনেকুৱাই এনেকুৱা পৰাতো হয় ন বা উশাহ লোৱা আমাৰ দিগদাৰ হয়
সেইটোয়ে তুমি চাবাচোন এতিয়া মানে নলা এটা নৰ্দমা নলা বা নৰ্দমা এটা কাষেদি যাবাচোন তুমি গোন্ধত থাকিব নোৱাৰা তাতে ইমানে লেতেৰা কৰে আৰু মানুহ বিলাকৰ আ আজিকি গুটকা ওলাইছে কিবা ওলাইছে সেইবিলাক খাব পিক পেলাক ন সেই কি বুলি কয় নলা নৰ্দমা বিলাকত পেলাব সেই নলা নৰ্দমাৰ পানী বিলাকতো ডাঙৰ ডাঙৰ নদী বিলাকত গৈছে ন সেইটো কথা মানুহ বিলাকে বুজিবই নোখোজে।
অ একদম ঠিকে কৈছা তুমি আৰু মানে কি
অ কি কৈছা শুনিছা নাই তুমি মোৰ মাতো মই তোমাৰো শুনা নাই মানে